হেল্ল',
অঁ কোৱা।
কি কৰিছা?
মই বহি আছো। তুমি কি কৰি আছা?
মইয়ো ঘৰতে বহি আছো।
উম।
চাহ তাহ খাইছা?
আহ খালো। তোমালোকৰ হ'ল খোৱা- বোৱা?
হেল্ল',
অ তুমি খালা?
মই খাইছিলোঁ হয়।
উম।
ক'ত আছা ঘৰতে?
হয় ঘৰতে।
হেল্ল',
হয় কোৱা
ক'ত আ'ছ ঘৰতে?
হয় ঘৰতে আছো।
অ' কতো যোৱা নাই?
তৰ কেনেকুৱা আজি?
আজি বতৰ ডাৱৰীয়া।
অ আমাৰ ফালেও বতৰ ডাৱৰীয়া।
তোমালোকৰ
আমাৰ ফালেও বতৰ ডাৱৰীয়া দুপৰীয়া টাইমত পুৰা ধাৰাশাৰ অ পুৰা ধাৰাসাৰ বৰষুণ দিছিলে এতিয়া বৰষুণ নাই হ'লেও বৰষুণ দিয়াৰ চান্স আছে ৰাতি।
অ অ আমাৰ ফালে বতাহো যে
উম
দিনত বৰষুণ দিছিলে তোমালোকৰ ফালে?
হয় দুপৰীয়া, দুপৰীয়া টাইমত একদম পুৰা বৰষুণ দিছিলে।
অ আমৰ ফালে অলপ অলপ দিছিলে
উম ৰ'দ, ৰ'দ দিলেই ভাল বৰষুণ দিলে অলপ দিগদাৰ হৈ যায়। আজি ত গৈছ ছিলো আবেলি টাইমত এতিয়া আবেলি টাইমত গৈছিলো এতিয়া যোৱা নাই।
ক'ত গৈছিলা?
আবেলি টাইম এই চেণ্টাৰৰ ফালে গৈছিলোঁ।
ক'ত গৈছিলা?
চেণ্টাৰৰ ফালে গৈছিলোঁ।
হেল্ল'!
হেল্ল'!
হেল্ল'!
হয় শুনি পোৱা নাই নেকি?
হেল্ল'
অ হেল্ল'
শুনি পাইছা? নেটৱৰ্ক প্ৰব্লেম দি আছে। অহ আমাৰ ফালে নেটৱৰ্ক প্ৰব্লেম দিয়ে। অ আমাৰ ফালে নেটৱৰ্ক প্ৰব্লেম। এইফালে অকমান নেটৱৰ্ক দিগদাৰ দিয়ে।
উম কেনেকুৱা বতৰ থাকিলে ভাল লাগে তোমাৰ তাত?
মোৰ তাত ধৰা ইমান ৰ'দো নহয় ইমান বৰষুণো নহয়। অলপ অলপ বতাহ দি থাকিলে ভাল লাগে, এতিয়া গৰমৰ ছিজন না সেইটো। কাৰনে বেছি ভাল লাগে। মানে বতাহ দি থাকিলে, বেছি ৰ'দ দিলে তো পুৰা গৰম লাগে অশান্তি লাগে।
অ ৰ'দ দিলে ৰ'দৰ, ৰ'দৰ লগত বতাহটো দিলে তেতিয়া মানে ৰ'দটো ইমান গাত নালাগে।
হয়।
দিলে কিন্তু ক অ অলপ ৰ'দটো অকল দি থাকিলে মানে তাপটো অলপ বেছিকে লাগে বতাহ নিদিলে।
হয় হয় অশান্তি লাগি যায়।
আহ সেইকাৰণে অলপ বতাহ দি থাকিলে ৰ'দৰ লগে লগে তেতিয়া মানে অলপ আৰাম লাগে।
উম।
কেইদিনমান আগত পুৰা ৰ'দ আছিলে এতিয়াতো বৰষুণো দিয়ে ৰ'দো দিয়ে।
অ এতিয়া মানে এতিয়া অ এতিয়া অ এতিয়া মানে সময়ত তেনেকুৱা যে মানে কেতিয়া বৰষুণ দি দিয়ে কেতিয়া ৰ'দ দি দিয়ে কোনো ঠিক নাই। তোমাক এনেকাই কৰিব। এইটো ছিজনত মানে পানী অহাৰ সময় যে বানপানী বানপানী হোৱাৰ সময় যে এতিয়া মানে কি এতিয়া ৰ'দ দি দিয়ে এতিয়া বৰষুণ দিয়া কোনো ঠিক নাথাকে।
তোমালোকৰ ফালে বানপানী হয় নেকি?
বানপানী হয় অ, এইটো মাহতে হ'ব এইটো মাহত এতিয়া পানী নদীত পুৰা বাঢ়ি আছে এতিয়া পানী হ'ব।
অ বানপানী এনে উম্
হয় নে নহয় বান বানপানী?
বহুত ক্ষতি কয় ন?
ক্ষতি উ ক্ষতি কৰে মানে মানুহৰ বেছি নকৰে মানুহৰ বেছি ক্ষতি নকৰে, কিন্তু গৰু ছাগলী এইবোৰ অলপ দিগদাৰ হয়।
মানে থকাৰ ঠাই নেকি গা গা চাহ নাথাকে তেতিয়া পানী চানী ভৰ্তি থাকে পুৰা খেতিত
আহ।
হয়।
তেতিয়া মানে অলপ দিগদাৰ হৈ যায়। কাৰণ মানে গৰু ছাগলী বিলাক মানে ঘৰতে ৰাখিব লাগে যে ঘাঁহ চাহৰ অভাৱ হৈ যায়।
হয় মা মাছ মানে মাছ মাৰা নে?
মাছ অ মাৰো আহ মাছ মাৰো। আমাৰ ফালে বহুতে মাছ মাৰে মানে আমি বিক্ৰী নকৰো অলপ অলপ মানুহখিনি খোৱাটো চিলেই হ'ল, আমাৰ ফালে বহুত আছে তোমাৰ কিছুমানে বিক্ৰী কৰে কিচোমানে অলপ অলপ মাৰি কেনে খালি ৰাতি পুৱা ৰাতিপুৱা অলপ অলপ মাৰি কেনে ত কামত গুচিই খালি নিজৰ খোৱাটো চলিলেই হ'ল আৰু।
অ সেইটো এটা সুবিধা, নিজে খাব পাৰে নি
অ এইটোতো ভাল অ নিজে অ নিজে অ মাছ মাছো পুৰা ফ্ৰেচ। তাকে নদীৰ মাছ আৰু কিনিব নালাগে পইচাটোও বাচি যায়। অলপ সুবিধাও আছে বানপানী আহিলে অ।
পোৱা যায় ন? সৰু
আহ ঘৰু ডাঙৰ চব মাছ আছে আহ
আৰু ধৰা আমাৰ ফালে নহয় তোমালোকৰ ফালে বানপানী হয় আৰু ধৰা নোহোৱা ঠাই খিনিৰ মানুহ তো যা ন চাবলৈ
অ চাবলৈ আহে আহ বহুত বহুত মানুহ যেতিয়া প্ৰথম প্ৰথম পানী সোমাই আহি পথাৰত যেতিয়া সোমায় তেতিয়া বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি কেনেকৈ চাবলৈ আহে আৰু মাছ কিনি লৈ যায় সিহঁতে মানে নদীৰ ফ্ৰেছ মাছ যায় চবৰে মানে পচন্দ হৈ যায় ভাল মাছ তেতিয়া মানে চবেই অলপ অলপ হলেও কিনি লৈ যায় খাবৰ কাৰণে
হয় হয়
সেইটো এটা সুবিধা আছে। অ এইটোয়ে বানপানীৰ সুবিধাও আছে অসুবিধাও আছে অ দুটাই আছে।
অ
আৰু মানুহৰো কিছুমান উ হেৰি
অ গৰ দাৰ অ কিছুমানৰ গৰ মানে অলপ মানে হেৰি থাকিলে মানে অলপ তাপৰ থাকিলে সিহঁতৰ মানে ঘৰতনে অলপ পানী চানী সোমাই যায় তেতিয়া মানে অলপ
উ তেতিয়া তো ৰাস্তাত আহিব লগিব
অ তেতিয়া মানে ৰাস্তাত অ
সেইটো অসুবিধা
অ অসুবিধা আছে অ বহুত অসুবিধা আছে আৰু আৰু সেইটো সময়ত বৰষুণো দি থাকে যে মানে একদম বহুত মানে। প্ৰব্লেম হৈ যায়।
হয়, বিশেষকে জীৱ জন্তু
অৱ, যিৱোৰ পাহাৰৰ পৰা জীৱ জন্তু আহি যায় পাহাৰ পানীৰ লগে লগে সাপ চাপ ওলাই পাহাৰৰ পৰা জন্তু জন্তু আহি যায়। অৱ বহুত মৰি যায় অৱ
উম আৰু খোৱাৰো অসুবিধা হয় জীৱ জন্তু বিলাকৰ
অৱ অৱ হয়, পানীৰ কাৰণে গাহৰব জীৱ জন্তুবোৰ মানে গাঁৱত মানুহৰ গাঁৱত সোমাই যায়।
অ আৰু ধৰা বহুত জেগাৰ পৰা পানী আহে বে বেয়া বস্তু আছে লেতেৰা বস্তু পিছত হেৰি বেছি পানী হেৰি কৰিলেতো বেমাৰ বেমাৰো হয়
অ সেইটোও আছে কিন্তু মানে পানী যেতিয়া সোমাই তেতিয়া মানে সেইটো পানীত নামিবও নালাগে সেইটো মানে নতুন যিটো পানী আহে সেটো মানে চব মানে গেলা পচা যিমান আছে চব মানে লৈ আহে যে সেইকাৰণে সেইটো পানী নামিব নালাগে কেইদিনমান যোৱাৰ পিছত মানে অলপ যেতিয়া চাফা হয় তেতিয়া মানে পানীত নামিব লাগে।
হয় হয়। চব বস্তুৰে তোমাৰ হেৰী দুটা হেৰি থাকে অসুবিধাও থাকে সুবিধাও থাকে। হয়। এতিয়া বৰো হেৰি বানপানীৰ ছিজন ন
অৱ অৱ এইটো বানপানীৰৰে ছিজন।
কি নদীত কি বাঢ়ি আছে নেকি?
পানী নদীত অৱ পুৰা বাঢ়ি আছে।
অৱ।
এইটো মাহতে পানী আহি এই এইটো অৱ এইটো মাহত পানী একদম সোমাই যাৱ পথাৰত আমাৰ পথাৰ যে এতিয়া আপোনাৰ পানী সোমাই যাব আৰু
অৱ এতিয়ো পথাৰত একো ধান চান নাই চব খালি ন তোমালোক ক হলে
অ দান মানে আমাৰ মানে আমাৰ ফালে মানে এইটো সময়ত চব পাতি দিয়ে ধান চান চব মানে এইটো সময়ত হৈ যায় একদম ধানো কাটে পানীও আহে। ধান খেতিৰ ইমান প্ৰব্লেম নহয়।
অ আমাৰ ফালে এতিয়া ধৰা বৰষুণৰ ছিজন নাই এতিয়া ধান লগাব মানে পানী চানী নাহে নাই এইফালে
অ তোমালোকৰ ফালে অৱ এতিয়া ধান লগাৱ পাৰিব অৱ আমাৰ ফালে পানী আহি যায় যে
পানী আহিলে আৰু এটা ভাল গুণ আছে তোমাৰ। পানীৰ ধৰক খেতিত পানী মানে পানী আহিলে পলস পেলাই থৈ যায়, সাৰ পেলাই থৈ যায়। তেতিয়া মানে মাটিখিনি বেছি খাৰুৱা হয়।
তাৰ পিছত তোমালোকৰটো পানী চানী উম মানে শেষ হলে গুচি গলে পিছত উ হেৰি কৰে ধান কৰে। ন
অৱ তেতিয়া আকৌ অৱ তেতিয়া আকৌ খেতি কৰে।
উম। আমাৰ ফালে তোমাৰ বছৰত দুবাৰ হেৰি খেতি কৰে ধানৰ। তোমালোকৰ ফালে চাগে এবাৰ কৰে ন।
অৱ আমাৰ ফালে মানে পানী আহি যায় যে অৱ এইটো সময়ত মানে এটা দানৱ সময় কিন্তু এইটো সময়ত মানে আমাৰ পানী আহি যায় যে সেইকাৰণে সেই সেইটো ধান নকৰে। অকল এটা ধানেই কৰে।
আৰু বেলেগ কিবা চব্জি তবজি বা বেলেগ কিবা খেতি চেতি কৰে।
হে বেলেগ বেলেগ খেতি কৰে। বেলেগ খেতি আমি নকৰো কিন্তু মানে কিছুমান মানুহে কৰে, তোমাৰ কিছুমান মানুহে আলু -আলু লগাই।
অৱ।
অ আলু লগাই কিছুমানে। আকৌ নহৰু লগাই অলপ চ লপ আকৌ সৰিয়হৰ খেতি কৰে চবেই ইয়াত
অ
সনেকে কৰি থাকে আৰু কি কিছুমানে ধনীয়া লগাই
অ চব্জি পাচলিও কৰে ন অলপ অলপ
অ চব্জি পাচলিও কৰে।
উম। আমাৰ ফালে বেলেগ একো নকৰে কিন্তু হেৰি অ কৰে তৰমুজ কৰে তৰমুজ। আৰু তোমাৰ দু দুটা আছিল মানে ধাগৰে এবছৰত মানে দুবাৰ কৰে
অ তৰমুজ অ তৰমুজ তৰমুজটো গৰমৰ দিনত পুৰা চলে চবেই কিনে।
হয় হয় সেই তিনি দুই তিনি মাহ হল ধৰা শেষ হৈছে।
ত চব খেতি কৰিব লাগে।
হয় অলপ অলপ কৰিলে ধৰা নিজৰ চলি যায়।
আহ।
এনে তোমালোকৰ মাটি চাটি আছে ন?
অ আছে অলপ চলপ।
উম এতিয়াতো আৰু ঘৰৰ পৰা ওলাই নোযোৱা ন ঘৰতে ন?
অ এতিয়া ঘৰতে আছো।
অ। আমাৰ ফালে এতিয়া পুৰা বতাহ দি আছে।
পুৰা পুৰা বৰষুণ দি আছে নেকি?
বৰষুণ নাই দিয়া মানে দিব চাগে বতাহ দি আছে।
উ আমাৰ ফালে এতিয়া অলপ ঠিক হৈছে বতৰটো এতিয়া ঠিকে আছে।
উম। এতিয়া দিনৰ হেৰি কোনো গেৰেণ্টি নাই কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ ওলায়। সেইটো হেৰি ছিজন মান এনেকুৱাই।
ঠিক আছে।
ঠিক আছে অ হ'ব দিয়া।